পিছা।
এ শুই আছোঁ, শুই মানে এনেই বিচনাত পৰি আছোঁ আৰু।
অহ, ইয়া যি এইফালে লগালে নেকি?
লগালোঁ-লগালোঁ এই তাৰ পৰাই আহিলোঁ। আহি পেলাই মানে এতিয়া ভাত-চাত খোৱা নাই সেইখনৰ ঘৰত চাহ-তাহ দিলে।
কোন আহিছিলে, কোশো আহিছিল নেকি?
নহয়, নহয়, কোশো নাই এই ল'ৰা দুটা আহিছিলে, এটা নতুন ল'ৰা দেখিছোঁ আৰু এটা আমাৰ যে ওখকে ল'ৰা এটা আহে।
অহ', অহ'।
সেই ল'ৰাটো।
অহ', অহ'।
তাৰপিছত আৰু ঘ' অহ, ঘৰতো মানে কিবা চাহ-তাহ খায় গ'লোঁ। আকৌ সিহঁতৰ ঘৰত যাওঁতে আকৌ দিলে গাখীৰ, চাহ, লুচি, মিঠাই। সেয়া খায় এতিয়া মই ভাত খাব পৰা নাই আৰু গা পা ধুই এনেই বিচনাত পৰি আছোঁ।
ক'ত পাৰিব আৰু এতিয়া।
লুচি বেছি নহয় এখনেই খালোঁ। মই দুখন দিছিলে বোলো এখন নোৱাৰিম আৰু লৈ যাওঁক খুৰী। এই মিঠাই খায় দিলোঁ যে লগতে। এই এতিয়া নোৱাৰা আৰু ভাত-চাত খাব।
নোৱাৰিব আৰু অহ।
নোৱাৰোঁ, নোৱাৰোঁ। এতিয়া আকৌ এবাৰ পুখুৰীলৈও যাব লাগিব হাঁহক ভাত দিবলৈ। এই অলপ পিছত যাম বাৰু, অলপ পিছত যাম।
গা চা ধুই ভাত পানী খায় আহিব চাগে আৰু।
না গা ধুলোঁ এতিয়া মানে ভাতকেইটা খাবলৈ মন যোৱা নাই মোৰ।
গাখীৰ চাহ খায় পুৰি খালা যে আভুক লাগি আছে এতিয়া।
সেইটোৱে আৰু নোৱাৰা এতিয়া খাব। এনেই লগাই থৈ গ'লহি। ই মোক উম, কালি তোমাৰ কচুৰ লগতে লাজ যি কৰিলোঁ।
কিয় কেইটা বজা?
উম' বাৰটালৈকে সামৰিলোঁ হ'বলা।
কি কয় ইমান সোনকালে।
উম, মানে কালি মন নগ'ল।
কালি মই দুটা সৈতে নে তিনিটা বাজি গ'ল মোৰ।
সেই কাৰণে মানে কি হ'ল মই টাইমটো চালোঁ, দেখিলোঁ যে মোৰ আৰু গাড়ী একঘন্টা বিশ মিনতমান মান হে চলিব, মই বোলো আজি ইমান ল'ড নলওঁ কাইলৈতো দিনটো পায়েই যাম।
অহ।
তাৰপিছত এতিয়া তোমাৰ অহ, সৰু বাবুৰ লগত হ'ল দুবাৰ। এবাৰতটো নহ'ল বুলিয়ে ধৰা, তাৰ আকৌ নেটৱৰ্কটো ডিষ্টাৰ্ব দিয়ে মানে।
অহ।
এতিয়া তোমাৰ লগত হ'ল। আৰু চাৰিবাৰ মান চলিব লাগে, চাৰি পাঁচবাৰ কিবা এটা। এটা, লাহে-লাহে চলাই থাকিম আৰু।
মোৰ তোমাৰ কালিয়ে খতম হ'লহেতেন পাছত আমুলাই গ'ল।
কালি কৰ সেই দিপুত-দিপুতাৰ নে?
দিপুতাৰে-দিপুতাৰে।
বাহ সেই-সেই হেৰিলৈকে দুটালৈকে।
আপোনাৰ তোমাৰ মানুহ তিনটা।
উম, মাক জীয়েক আৰু কোন খুৰীয়ক।
খুৰীয়ে।
বাহ।
হেই তোমাৰ মানে কল যে কাট যে খালে যে, নুশুধেইয়ে। আকৌ লগতে মাৰে দে অ'
একো নাই নিজৰে তোমাৰে ভাল হৈছে
একো নাই কালি বহুতখিনি চাপি গ'ল মোক
সেইটোৱে সেইটোৱে কথা এতিয়া ইমান লোড ল'বলগীয়া নাই আৰু। ময়ো মানে বহুত বেছি মই মানে বহুত বেছি ভাবি থকা নাই মন যাব ধৰক দুই এটা এনেকৈ তোমাৰ লগত কৰিলোঁ আ ত' গুটিৰ মানে টাইমটো আফ হ'ল যদিও মানে তাৰ গৈয়ে আছে গাড়ীখন
কি কোৱা
উম, তাকো তোমাৰ নাজানোঁ তোমাৰ পিছত আকৌ তাৰ লগতো এবাৰ মই বাৰ্তালাপটো কৰি চাম।
অ', নহ তই মোক আছে বুলি কৈছে কি মোৰ সি মোক মেছেজ আছিলে কথা পাতিবা নেকি মই এনেকৈ সুধিছিলোঁ জনী মই ৰ' দে তাৰৰা সি ক'লে নাই অখা গা ধুেগৈ বুলি ক'লে আকৌ সি
তাৰ আকৌ মানে কি হ'ল ৱাই ফাইটো লগাই থৈ গ'ল এই আগ আগৰ আমাৰ নিচিনা নহয় আমাৰ যে ধৰ কানেকশ্যনটো দিয়াৰ লগে লগেই চলাব পাৰি যে
অ'।
সেইটো আজিকালি একো নাই আজিকালি আধা ঘন্টা এটা বন্ধ কৰি থব লাগে।
অ'।
চহে আহে।
অ', আগতে দেখোনে লগাল লগ আৰু চুইচ অন' হ'ল মানে ৱাইফাই চলিয়েই গ'ল আৰু।
কানেকশ্যন দিলে মানে এইফালে তোমাৰ হেৰিত ধৰ লগাই পেলাই ৱেৰ
অ', তোমাৰ এক মিনিট এক মিনিট মানহে লাগে আৰু ৰঙা লাইটটো জ্বলি খতম হোৱাৰ লগতে কিনিল থাকিলে হৈ গ'ল আৰু।
এতিয়া নাই এতিয়া আধা ঘন্টা ধ তাই কৈ গৈছে কৈছে আগৰ মানে তোমালোকৰ নিচিনা চিষ্টেমটো নোহোৱা হ'ল আজিকালি এনেকে আধা ঘণ্টা এটা আকৌ বন্ধ কৰি থ'ব লাগে তাৰপাছত আকৌ অন কৰিলে আহি যায় আৰু।
তাৰ চাগে হৈ গ'ল আৰু এতিয়া চাগে ত কোনে পায় আৰু।
এতিয়া হৈ গ'ল এতিয়াতো তাকেতো এতিয়াাতো আৰু নোৱাৰিবা নহয় তাক বলাব হে।
এ এতিয়া
ৱাইফাইৰ নামো দি লৈছে বোলা মৃন্ময় হে হে উম, তাক কৈছ আৰু কিবা নাম দিবা মই বোলো নহয়, নহয় এই শিশল্য আৰু যে কিবা এটা নাম মই বোলো কি পাছৱৰ্ড কৈছোঁ নহ ন নামটো মই বোলো দে কাৰ নাম তোৰ নামে দিয় হোমৱ্ফাই দিয় কি কৈছ মোৰ দালকে দি থো দে দে
মানে কি মানে কি ইহঁতে একে নিজে নাম চাম দি গৈছে নেকি?
একো নাই অ', মানে সেই তোমাৰ চিলেক্ট কৰোঁতে ধৰক সুধিছে আৰু। যে কি নাম দিবা কি কথা। বাকী পাছৱৰ্ডটো সি দিলে
পাছৱৰ্ডটো বাকচতে লিখিয়ে আ দেখোন মোৰ দেখোন এনেকৈ লিখিয়ে দিছিলে।
অ', নহয় নহয় সি নিজেই দিছেনে সি নাজানোঁ এনেইতো এনেই তোমাৰ ছেটপ বক্সটো এক বছৰ দিছে ৱোৰেণ্টি
অ'
নাই তিনি হোজাৰ টকাই আৰু লৈছে
উম, উম।
আমাৰ নিচিনা চিংগল মেন খালি আজিকালি লাইটটো ইমান নজ্বলে হ'বলা তাৰ চটেপ বক্সটো মানে কৈছে আৰু নে পোহৰ পোহৰৰ কাৰণেই হয়তো দেখা নাই। আন্ধাৰ হ'লেহে অলপমান দেখিব জিলিকিব।
পাৰে অ' হ'ব পাৰে।
এতিয়া ধৰ সিহঁতৰ ঘৰৰ চবফালৰপৰা চবফালৰপৰা পোহৰটো হৈ আছে যে
অ'।
সেইকাৰণে মানে ধৰিব
সেই কাৰণে চাগে, উম, হ'ব পাৰে।
ত' এতিয়াৰপা পাৰ্টি কোনেওঁ নাপায় আৰু মোবাইল
এতিয়াৰপৰা ৰখাব ৰখাব চাগৈ নোৱাৰিবা আৰু।
ৰখাবতো এনেও নোৱাৰা কাৰণ হেৰি নথকাকে তোমাৰ সি চাৰি নে কিমান হাজাৰ চলাইছে। ছিলে চাৰি নহয়, প্ৰায় ছহেজাৰমান চলালে।
অ'।
এতিয়া সি বিশহাজাৰ মান চলাব চাগে। কিবা কাৰণত কিবা কাৰণত যদি গাড়ীখন ভাল হৈ যায় নহয়, নহয়।
অ' এই তাৰ গাঁৱত এতিয়া আৰু ঈশ্বৰে ৰখাব নোৱাৰে আৰু।
ঈশ্বৰে অ' একে সঁচা কথা কৈছা।
অ' দিয়া, এতিয়া এতিয়া ইহত ই এতিয়া মানে এতিয়া তোমাৰ যে ইহঁতৰ পাৰ্টিটো যে
অ', অ' তাতেই তাতেই পাবা আৰু।
ইয়াতে পাবা এতিয়া আৰু ইহঁতৰ পাৰ্টিটো কেতিয়া।
এনে ধৰা আগতে তোমালোকৰ ঘৰত গৈছিলে।
এতিয়া নাই আৰু এতিয়া একদম পাৰ্টি বহি থাকিব। অ' পাৰ্টি বহি থাকিব জেগাত গৈ একে।
তাৰ ৰুমটো লৈ ল'ব দে টিপি থাক মোবাইল।
কোনে পায় আৰু।
উম। বাকি অফি
এ, ইহঁত এইটো যে ইয়াৰ অকমান আগত পালোহি। অকমান আগত। ই-ইহঁতৰ এতিয়া ধৰা এই দুদিনমান সূতাটো মৰাৰ পিছত আৰু লাষ্টতে এ, আমনি লগা হ'ব আৰু।
নাই নাই আমনি নালাগি বাৰু, তেতিয়া মানে নৰ্মেল হৈ যায় ইউজেচটো।
প্ৰথম, অ' প্ৰথম বুলি অকমান হেৰি এটা থাকে। তামুক চাম তামুক চাম, ফিল্ম ডাউনলোড কৰিম, মোৰো তেনেকুৱা আছিলে।
ৱাইফাইটো আছে, এতিয়া তোমাৰ মানে ধৰ এটাই খালি উ, টেনচন নাই যে ধুনীয়াকে চলি থাকে, বাকী তোমাৰ ইমান আৰু হেৰি না নাথাকে নহয়, মন নাথাকেতো চলাবলৈ।
তোমাৰ প্ৰথম প্ৰথম আনোতে মানে একে হেৰি আছিলে, চলাইছা, উম। মানে প্ৰথম প্ৰথম আনোতে তোমাৰ একদম একে আজি চিনেমা ডানলুদ কৰিম, কিবা জানো মানে বেয়া ফুুৰ্তি আৰু ডাউনলোড কৰা, অ' এতিয়া তেনেকে পৰি থাকে।
নাই, এতিয়া ধৰ মনহে নাযায়৷ এ, ৰ' চিনেমাখন অকমান পিছত ডাউনলোড কৰিম ৰ'৷
উম।
এতিয়াই নাচাও এ, কিবা নতু নতুন নতুন চাইছানে ফ্ৰী এ চিম?
নাই নাই, তোমাক যে তোমাক যে, নাই কমপ্লিট হোৱাই নাই কমপ্লিট হোৱাই নাই, চোৱাই নাই মই৷
কিমান, আধা?
ন' ন' তুমি চাচালানে নাই? ময়ো নাই চোৱা। মোৰ এই দচ মিনিটমানহে।
অ'।
মোৰ নাই, মত
তাকে আৰাম্ভণি কৰিছিলেহে।
অ' এ তাৰপৰা আকৌ ইয়াত লাগি গলো যে, এতা এ এতিয়া বাৰু আজিৰ পৰা ফ্ৰী আৰু।
আজিৰ পৰা ফ্ৰী হ'ম আৰু, মানে ইমান লোড নাথাকে আৰু, গম পাইছা?
লোড নাই কামৰ, এতিয়া কামৰ লোড নাই আৰু এতিয়া।
এনজিঅ'ৰ কাম শেষ আৰু। আকৌ বেয়া লাগিব আৰু দুদিনমান পাছত।
বেল, বেয়া লাগিব।
উম, বেয়া লাগিব দুদিনমান পিছত আৰু বোলে সেই হেন। এও এনজিঅ'ৰ কাম শেষ আৰু, থকা হয় ভাল লাগিলে হয়। গম পাইছানে?
অ'।
এনেই হেৰি নহয়, কালি অলপ খুচুৰি মেলি চালোঁ। বুজিছা, এনজিঅ' দেখ কেতোয়ে, এনজিঅ'ৰ বিষয়ে অলপ কালি চালোঁ।
তাৰপা
ক'ম বাৰু তোমাক, লগ পালে সন্ধিয়া, সন্ধিয়া লগ পালে ক'ম বাৰু, উম।
ভালনে বেয়া সেই, ভালনে বেয়া?
ভাল ভাল, বহুত মানুহ আছে।
হম?
বহুত মানুহ আছে৷
কি কোৱা।
উম বহুত ডাঙৰ টিম এন জি অ'টো।
হম, কি কোৱা?
তোমাক দেখাম ৰখা।
লগ পালে।
সি কালি, ভালকে খোচৰিলে নেকি?
নাই মানে, চাইছোঁ আৰু অলপ চলপ। মই বোলো কিনো হয়, এই কচুৰ লগত কথা পাতি থাকোতেই মই চাই আছিলো, ৰাতি।
অ' অ', অ'।
তাৰপিছত তাকো দি দিলো, সিও বোলে অ' এইয়া কি?
কি ক, অলপ, ভালনে?
ভাল ভাল।
অ'। বেয়া হলে, আকৌ মনতো বেয়া লাগিব নহয়।
নহয় নহয়, বেয়া নহয়, ভাল।
অ', তেনেকুৱা হ'লেও চিন্তা নাই।
এই, এতিয়া কি শুবা নেকি?
চকুতো টোপনি ধৰি আছে বাৰু, অকন অকনকে, ৰাতিপুৱা কি সাত তাত চাৰে সাত তাতে সাৰ পালো ন।
উম, উম, গ'লা কিমান টাইমত?
আহিলোঁ, গৈছোঁ, তোমাৰ এঘাৰটামান বজাত।
অ', অ'।
তেওঁ ধৰা, এই মোৰ মানে এইটোৱে প্ৰব্লেম, বৰ সোনকালে সাৰ পাই যাওঁ আজিকালি। এই টাইমটো ফিক্স মানে, এ চাৰে সাতটা বাজিলে কেনে অ', সদায় উঠি, উঠি অভ্যাস হৈ গ'ল যে, এতিয়া কিবা চাৰে সাতটা বজাত মই অ-অ-অট'মেটিক একে চকু কেইটা মেল খাই যায় ইমান
গাম-গাম পাইছোঁ। মানে তুমি শুব নোৱাৰা। যিমানেই ভাগৰ, যিমানেই টোপনি নাহক কিয়।
অহ, শুব নোৱাৰোঁ মই। এই গাঁৱতো দেৰিকে ভাওনা-চাওনা চাই উম, ভাওনা-চাওনা চাইও মোৰ একেই হয়। একেটা টাইমতে উঠিব লাগে।
গম পাইছোঁ, না ভালো বাৰু এই এফালৰ পৰা অভ্যাসটো।
উম।
তাৰমানে আ আমাৰ মানে কোনো ঠি-ঠিক নাই, কেতিয়াবা সোনকালে হ'ল কেতিয়াবাটো বহুত দেৰি হৈ যায়। যায় গৈ। এই তেনেকুৱা হ'লে বেয়া, এটা টাইম থাকিলে ভাল আৰু ফিক্স টাইম এটা থাকিলে।
নাই মই মানে এক-এই যেতিয়া ধৰি কাম চলি থাকে তেতিয়া দেৰি হৈ যায় তেতি এতিয়া মানে এইটো টাইমটো হেভি গ'ল আৰু মিলি গ'ল মানে আৰু তেনেকে কওঁতে-কওঁতে।
উম, আকৌ এটা কথা নহয় অফিচ থাকিলে ধৰ তুমি অলপ সোনকালে উঠ উঠি আজৰি হৈ যাব লাগিব না। মূৰত মূৰত মানে সেইটো এটা আহি থাকে নহয় কথা এটা।
উম, না লাষ্টত তোমাৰ এইটো অভ্যাসেই হৈ যায়গে।
অভ্যাস হ'ব।
এতিয়া যোন মানে বিশ ত্ৰিশ বছৰ ধৰ অফিচ গৈ থাকে সেইয়া মানে হয়তো অভ্যাসেই আৰু।
সেই কাৰণে যে অহ, এই কাৰণে যে তোমাৰ এই মানুহবিলাক যে ধৰ তুম, এই যে দেওবাৰেও যে ৰাতিপুৱা সোনকালে উঠে অফিচ-চফিচ থকা মানুহবিলাক কিয়?
উম', উম'।
উঠো বুলি নহয়, সাৰ পায়েই যায় আৰু কি কৰিব এই উঠিয়ে দিওঁ দে।
আৰু আকৌ কিমান পৰি থাকিবা।
সেইটোৱে কথা আৰু তাৰপিছত মানে তুমি বিচনাত পৰি থাকিব মন নাযায় আৰু।
উম, তেওঁ মোৰ সাৰ পাই যায়, মই আধা ঘন্টা এটা এঘণ্টা এটা মই মোবাইল চলাব পাব লাগে, মই তেতিয়াহে শান্তি লাগে মনটো, নাই বুলি কলেওঁ মই আধা-আধা ঘণ্টা এটা মোক লাগ
মোৰো মোৰো, মই মানে ডাইৰেক্ট উঠি আহিব নোৱাৰোঁ।
মইও নোৱাৰো।
এ ধৰ কেতিয়াবা ক'ৰবালৈ যাবলৈ দেৰি হৈছে, বোলে একেবাৰে সময় মূৰত সাৰ পাইছোঁ, তেতিয়াহে মই পটককৈ উঠো। এনেই মই অহ মোবাইলটো আনি চাই অলপ টাইম তাৰপিছত মানে টোপনি জালটো ফাটিব লাগিব। বিচনাতে, তাৰপিছতহে উঠিম মই।
তেতিয়াহে, মইয়ো একেই।